নমস্কাৰ!
অঁ, আপুনি ফ্ৰী আছেনে?
হয়, আছোঁ।
আহ, মই, মই আপোনাৰ লগত, আহ আমাৰ অ, প্ৰাচীন অসমৰ বিষ বেশ প্ৰাচীন অসমীয়া বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ অসমৰ, প্ৰাচীন কালৰ বিষয়ে আলোচনা কৰিব উম-আপোনাক, আলোচনা কৰিব পাৰিম নে?
হয়, পাৰিব।
উম, উম, হয়। আপুনিতো জানেই চাগৈ আমি অসমীয়া মানুহ হয়, আমাৰ প্ৰাচীন কাল আছে। যেনেকা আমাৰ পূৰ্বপুৰুষসকল অৰ কথা
অহ।
হয়, তেতিয়া এতিয়া আপুনি প্ৰাচীন আমাৰ অসমীয়া সমাজৰ, প্ৰাচীন- অ-প্ৰাচীনত, কি কি হৈছিল পুৰণি এতিয়া আপুনি ক'ব পাৰিবনে অলপ?
হয়, প্ৰাচীন কালত, অ' যিবিলাক আমাৰ পূৰ্বপুৰুষ আছ ছিল তেওঁলোকে, গাঁৱত বাস কৰিছিলে। তেওঁলোকৰ প্ৰ প্ৰধান জীৱিকা কৃষি আছিলে।
হয়, হয়, হয়।
তেওঁলোকে হাতেৰে বোৱা কাপোৰ, যেনে মেখেলা চাদৰ, ধুত ধুতি, চুৰিয়া এইবিলাক পিন্ধিছিলে।
হয়, হয়, হয়, হয়। আপুনি ঠিকে কৈছে। আমাৰ প্ৰাচীন, অ', পূৰ্বপুৰুষসকল-ল, তেওঁলোকৰ প্ৰধান কা কামটো হৈছে খেত-কৃষি। যাৰ জৰি়য়তে তেওঁলোকে উপাৰ্জন কৰিছিল, খাদ্য আদি। অ', বা, তেওঁলোকে টকা-তাৰ আগতেতো টকা পইছাৰ বেছি নাছিলে, বিন-বিনিময় প্ৰথা আছিল। যাৰ জৰিয়তে সেই খেতিৰ শস্যটো, নি কেনে আমাৰ পূৰ্বপুৰুষসকলে এ-এজন মানুহৰ প-বে-দি কেনে বেলেগ বস্তু আনিছিল। হয়, হয়, উম। আমাৰ প্ৰাচীন অসমত বিনিময় প্ৰথাৰ বিষয়ে আপুনি শুনিছেনে?
হয়, শুনিছোঁ।
অ', ক'কচোন অলপ তাৰ বিষয়ে, বিনিময় প্ৰথাৰ বিষয়ে।
বিনিময় প্ৰথাত প্ৰধানকৈ, আহ এজন মানুহে আন এজন মানুহক মানে, নিজে যিবিলাক বস্তু টো উপাৰ্জন কৰে সেইবিলাক বছ-বস্তু দিয়ে। দি পেলাই যিটো বস্তু তেওঁৰ তাত পায়, সেই বস্তুটোত
উম।
টো সেই, বেলেগ মানুহজনৰ পৰা লৈ আহে।
হয়, হয়, হয়, হয়, ঠিকে কৈছে। আমি, এতিয়া যাতে অসমীয়া প্ৰাচীন কালৰ কাপোৰৰ কথা কৈছিল আপুনি। কাপোৰৰ আমাৰ মহিলা- মহিলা সকলৰ প্ৰধান কাম আছিল, মহিলাসকলে উম, কিনেকৈ কাপোৰ বৈছিল প্ৰাচীন কালত, এইটো ক'ব পাৰিবনে?
প্ৰাচীন কালত মহিলাসকলে তাঁতৰ যোগেৰে কাপোৰ বৈছিলে।
হয়, হয়, হয়, তাঁতৰ যোগেৰে।
হয়, প্ৰধানকৈ মুগা পাট আৰু এৰি চুমেৰেমেৰে কাপোৰ বোৱা হৈছিলে।
উম হয় হয় হয়। হয় আপুনি ঠিকে কৈছে আমাৰ প্ৰাচীন কালত অসমীয়া মহিলাসকলৰ মেইন উপাৰ্জনৰ হেৰিটোৱে আছিল কাপোৰ। হয় হয়, কাপোৰৰ জৰিয়তে তেওঁলোকে ঘৰৰ মানুহক ডাঙৰক স কাপোৰ দিয়া হৈছিল, ঘৰত কাপোৰ বৈ কেনে মহিলাসকলে ঘৰ ঘৰখন চলাইছিল হয়। প্ৰাচীন কাল আঁহ অসমৰ এনেকৈয়ে চলি আছে। এতিয়া উ প্ৰাচীন কালত আমাৰ বহুতো খাদ্যৰ বিষয়টো আপুনি জানে চাগৈ বহুতো খাদ্যবোৰ আমাৰ প্ৰাচীন অঁহ অসমীয়া। মানুহক আমাৰ আজি আমাক অৱদান হিচাপে দি গৈছে প্ৰাচীন অসমে মানুহ বোৰে বাঁহৰ বাঁহৰ কথা বুলি শুনিছে বাঁহৰে বনোৱা বস্তু প্ৰাচীন অসমীয়াই দিছে আমাক ন। আপুনি বাঁহৰ কেনেকৈ তৈয়াৰ কৰিছিল কি কি তৈয়াৰ কৰিছিল? এইটো ক'ব নেকি অলপ পাহৰৰে বনোৱা বস্তুৰ কথা।
অঁ বাঁহেৰে খোৱা বস্তু নে সেই হেৰি
অঁ বাহেৰে তৈয়াৰ কৰা বস্তুৰ কথা সুধিছো মই ‍ প্ৰা চিন মানুহে যেনেকুৱা আমাৰ এতিয়াতো আধুনিক যুগত বহুত বাঁহৰ তৈয়াৰ কৰা কমিছে, কিন্তু প্ৰাচীন কালত যি যি তৈয়াৰ কৰিছিল, যেনে আপুনি জানে চাগৈ বাঁহৰে বিচনা বনাইছিল।
হয়, বাহেৰে বিচনা বনোৱা হৈছিলে বিচনী। তাৰপিছত এইফালে চকী।
হয় হয় হয়। ঘৰো সাজিছিল চাংঘৰৰ কথা, উম হয়। চাংঘৰ আমাৰ। আগত আগৰ মানুহে যেতিয়া নদীৰ পাৰত বাস কৰিছিল। আপুনিতো জানেই চাগৈ নদীৰ মৰ্হা নদীৰ কাষে গৈছে আমি আগৰ মানুহৰ কৃষক আছিল।
হয়।
অঁ কৃষক সকলে খ খেতি কৰিবৰ কাৰণে নদীৰ পাৰ ব্যৱহাৰ নদীৰ কাষতে আছিল। সেইকাৰণে আমাৰ অসমৰ মানুহবোৰে চাংঘৰ তৈয়াৰ কৰিছিল।
হয়।।
হয় হয় উম, চাংঘৰ বোৰত এনেকৈ হাল, ঘৰবোৰত থাকিছিল তাৰ পৰা জীৱ জন্তুৰ পৰা হেইয়ে হৈছিল।
হয়
আপুনি প্ৰাচীন খাদ্যৰ কথা গম পায়নে?
প্ৰাচীন খাদ্যৰ বিষয়ে মই ভালকৈ নাজানো।
অ নাজানে যদি মই কৈ দিম, অঁ আমাৰ যেনেকুৱা আমাৰ বহুতো খাদ্যবোৰ প্ৰাচীনৰ নিচিনাই আমি এতিয়া খালমাৰ ককা আইতাহত আমাৰ পুৰণি পূৰ্ব- পূৰ্বপুৰুষসকলে বহুতো খাদ্য খাইছে, যেনেকৈ খাৰৰ আঞ্জা, শুনিছে আপুনি, খাৰৰ আঞ্জা? আগৰ দিনৰ আছিল। এ এতিয়াও খোৱা হয়, তেও হলেও আগৰ দিনত বহুতক ব্যৱহাৰ- ব্যৱহাৰ কৰিছিল, খাৰৰ। যেনেকৈ, আগৰ পূৰ্বপুৰুষসকলে খাৰ প্ৰস্তুত কৰিছিল। আমাৰ কলখাছৰ খাৰৰ কথা আপুনি শুনিছে?
হয়, শুনিছোঁ।
উম, কলখাছৰ খাৰ কেনেকৈ প্ৰস্তুত কৰিছিল আপুনি ক'ব পাৰিবনে?
উম, প্ৰথমে কলগছডাল কাটি অনা হৈছিলে, কাটি আনি ভালকৈ সৰু, সৰুকৈ কাটি ৰ'দত শুকোৱা হয়।
উম, হয়- হয়।
পাঁচ ছয়দিনমান শুকোৱা হয়। তেতিয়া ভালকৈ শুকাই যায়। তাৰপিছত সেইখিনি গোটেই
উম, হয়।
জুইৰে পোৰা হয়। পুৰাৰ পিছত যি কিনি, পাৰে।
উম, কলা।
কলা পদ ওলাই, সেইখিনিক আমি খাৰ হিচাপে ব্যৱহাৰ কৰোঁ।
উম- উম, হয়- হয়- হয়। আমি খাৰ হিচাপে ব্যৱহাৰ কৰো। আপুনিটো কৃষিৰ বিষয়ে কৈছিল ন?
হয়।
প্ৰাচীন, আমাৰ মেইন পদ্ধতিটো হৈছিল কৃষি। পূৰ্ব পুৰুষসকলে যাতে, তেতিয়া গম পোৱা নাছিল। কি কৰিব লাগে, আধুনিক বিজ্ঞানৰ নাছিল। শিক্ষাৰ মান ভালকৈ নাছিল আৰু অলপ- চলপ আছিলে। এতিয়া কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি কৃষি, কেনেকৈ প্ৰাচীন মানুহে আমাৰ কৃষিৰ বিষয়ে আপুনি কি কি জানে, প্ৰাচীন আদি পুৰুষসকলে কেনেকৈ কৃষি- কৃষি কৰিছিল, সেইটো ক'ব পাৰিবনে? ক'ব পাৰে যদি কওকচোন?
প্ৰাচীন কালত মানুহবোৰে উম, যিবিলাক ঘৰত পোহা জন্তু আছে গৰু, গৰুৰে হাল মাৰিছিলে।
উম, হয়- হয়।
তাৰপিছত তিৰোতাসকলে গৈ তাত, বুই ৰুইছিলে।
উম, হয়- হয়, নাঙল ব্যৱহাৰ কৰিছিল হয়।
হয়।
উম, হয়, আপুনি ঠিকেই কৈছে। গৰুৰে হাল, গৰু আমাৰ মেইন উৎসৰ নিচিনা আছিল। প্ৰাচীন কালতো, যাৰ জৰিয়তে বলদ গৰু আমাৰ বলদ গৰুৱে, আমাৰ যেনেকৈ প্ৰ পথাৰত গৈ, নাঙল নাঙলেৰে হাল মাৰিছিল। তাৰপিছত আমাৰ ধান কটা, আনাৰ পাছত সেইবোৰ। বলদ গৰুৱে, আমাৰ ধানবোৰ মাৰিছিল। উম হয়, হয়। আৰু আপুনি প্ৰাচীন কালৰ, কি কি কথা জানে আপুনি ক'ব পাৰিবনে? অসমৰ প্ৰাচীন কালৰ কথা।
পাছ অসমৰ প্ৰাচীন কালৰ বাত এতিয়া বিবাহ পাৰ্বন হৈছিলে বা বিশেষ কোনো উৎ উৎসৱ হৈছিলে তেতিয়া, তিৰোতাসকলে নিজ হাতেৰে গামোচা বৈ
হয়, হয়, হয়।
ডাঙৰ আৰু সৰু মৰমেৰে মৰম আৰু সন্মানেৰে উপহাৰ হিচাপে দিছিলে।
অ হয় হয় হয় আৰু লাৰু পিঠা বনওোৱা হৈছিল, গম পাইছোঁ। আপুনিটো জান, আমাৰ অসমৰ মেইন উৎসই হ'ল। বিহু, বিহু আৰু বিয়া। বিয়াতো আমাৰ পাতি থাকে, কিন্তু মেইন উৎসত। তে প্ৰাচীন কালৰ পৰাই বিহু হয়, যেতিয়া আমাৰ বিহু ন তুনকৈ অহাৰ লগে লগে আগৰ আদি পুৰুষসকলে আদি পুৰুষসকলে উ মানে? গামোচা আদি বইকে বোৱাৰ জৰিয়তে। এনেকৈ উপহাৰ দিছিল। বহ ভাল বিহুত, কাতি বিহুত এনে কয় ন।
হয়, হয়।
আৰু পিঠাৰ কথা আপুনি কিবা জানেনেে? হেল্ল'?
হয় যেতিয়া, কাতি বিহু আহে তেতিয়া ঘৰৰ মহিলাসকলে, লাডু পিঠা বনায়।
উম হয় হয়, কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহুত
হয়।
আদি প্ৰাচীন কালত উম। আপুনি প্ৰাচীন কালত আমাৰ অসমৰ আপুনি ইতিহাসত শুনিছে চাগৈ। বহুতো ৰজাসকলে ৰজাসকলে অ' হেৰি কৰিছিল, ৰাজত্ব কৰিছিল, তাৰ বিষয়ে আপুনি অলপ ক'ব পাৰিবনে?
মই সেই বিষয়ত বেছি একো নাজানো।
অ নেজানে যদি মই কৈ আছো, অ এনে। আমাৰ প্ৰাচীন কালত যেতিয়া, আমাৰ আহোমসকলে ৰাজত্ব কৰিছিল। তাৰ তাৰ পিছত তাৰ আগতে আৰু আমাৰ, কামৰূপৰ ৰজা বুলি কোৱা হৈছিল। আ বহুতক বৰ্মন বংশ আদিৰ ৰজাসকলে ৰাজত্ব কৰিছিল। চলা এনেকৈ অসমত ৰাজত্ব কৰা হৈছিল। উম হয়। প্ৰাচীন কালৰ, প্ৰাচীন আমাৰ অসমৰ ককা, আইতা সকলে বহুত কষ্টৰে নিজৰ জীৱন কটাইছিল ন।
হয়, হয়।
বিজ্ঞানৰ আমাৰ বেছি ব্যৱহাৰ নাছিল ন। হয় নে? অ' হয়। বিজ্ঞানৰ ব্যৱহাৰ নাছিল, বিজ্ঞানৰ ব্যৱহাৰ নাছিল আমি প্ৰাচীনত আমাৰ নিজেৰে হাতেৰে কাম কৰিছিল বহুত ঠাইৰ পৰা দূৰৰ দূৰৰ পৰা। পানী অনা হৈছিল।
আপোনাৰ পৰা মই প্ৰাচীন কালৰ বিষয়ে বহুতো আলোচনা কৰি ভাল লাগিল।
হয় অশেষ ধন্যবাদ। আপোনাৰ লগত কথা পাতি এতিয়া ভাল লাগি গৈছে মোৰ প্ৰাচীন কালৰ কথা বহুত জনা নাছিলো। এতিয়া গম পালো জানি ভাল লাগিল অশেষ ধন্যবাদ।